হেল্ল'?
হেল্ল'?
অ, বন্ধু শুনিছানে? অ, দিয়ক, দিয়ক বাকি গুড মৰ্ণিং দেই।
মাৰনিং, মাৰণিং।
মৰনিং।
অ, এতিয়া এনেই পঢি আছো, ভাত খালা নেকি?
এনেই বহি আছা ন, ভাত খোৱা নাই, তোমাৰ এই কলটো কাটি খামগে আৰু। এই, এইটো পাছতে লাহে, ধীৰে খাম আৰু। খাবলৈ মনে নাযায়, মানে বহুত গৰম যে ইয়াত।
হয় দে বৰ গৰম।
বৰ গৰম, তাকে মানে এইটো ৰিয়েল টো আৰু, এইটো হেৰিতটো কবলৈ গ'লে চন্দ্ৰতটো ঠাণ্ডাই বাৰু
ঠাণ্ডাই আমি এইটো কল ৰিয়েল হৈ দিয়া।
এতিয়া ৰিয়েলৰ হয় নাই? অ, এতিয়া অলপ ৰিয়েলত আহো। তাৰপা উম, ন পাৰি যাবলৈ? আগলৈকে।
জীৱনৰ যোনবোৰ সুখৰ সময় আমাৰ কাৰণে
সুখ সময়ৰ বিষয়ে অলপ পাতো।
তোমালোকৰ মোৰ চিনাকিটো আজিলৈকে মই পাহৰিলোঁ তোমালোক
অ, মইও পাহৰিলোঁ আকৌ কেনেকে হৈছিলে মানে বস্তুটো কি আছিলে দেই কেনেকে মানে প্ৰথমটো চিনাকি
তোমাক মই প্ৰথম, এই পৰীস্মিতাক লৈ আকৌ
হম?
পৰীস্মিতাক লৈ।
সেইটো কাৰণে হৈছিলে নেকি?
সেইটো কাৰণেই।
অ, ইয়েচ ইয়েচ।
চব অ সেইটোৱে চবৰে চিনাকি তাক কে বেদান্ত লগতো তেনেকে চিনাকি, ৰমানৰ লগতো তেনেকে চিনাকি।
অ, অ, বেছিভাগ চিনাকি সেইটো কাৰণেই হয় আৰু তেনেকুৱা কাৰণেই হয়গে।
কাৰণ তোমাৰ মনবিলা মানুহৰ লগতে হ'ব।
মনলা মানুহ সেইটোোৱেইটোো সেইটোৱে মেইন কথাটো।
হৈছিলে যেন লাগিছে হয়।
অ, হয়।
মানে এনে-এনে চিনাকিটো আছিলে মানে সেইটো কাৰণে মানে ৰিয়েলকৈ চিনাকি হ'ল আৰু।
ফ্ৰী নাচিলোঁ মানে আ-আগতেতো তুমি পুৰা অভিজ্ঞানতৰ লগত আগত বঢ়া।
এই ইলেভেন ইলেভেনৰ ক্লাছতটো একদম মানে এ, মই একদম পুৰা টপাৰৰ লিষ্টত।
তাকো তাৰপিছত এই আছামিছৰ ক্লাছত গৈ পেলাই যে দা তাৰপিছতাৰগালে লৈ আনে জ্ঞানকুৰ আগত বহাহি, মই অকলে ফচ থাকোঁ, মোক সেই মোক যিমানটো বুজি পাইছে চাগে, বাইলজি ক্লা আগলে আনে, তইতো বাইও লজি আছিলি প্ৰথম, আ?
হা হা কি?
উম, উ, বায়' কি?
আছিলে ন তোমাৰ?
অ প্ৰথমতে আছিলে ন বায়' উ, তাপ অ, হেৰি বোলোঁ তোমাৰ নহয় মানে এইেইকেইটা ক্লাছত মানে একদম পুৰা গেহেৰা টোপনি আচা ধৰি যে, যে, ইংৰাজী, অসমীয়া আৰু মেষ্টটো অলপ, চলপ।
উম।
উম, তাৰপা আগতে, আগতে বাৰু ইলেভেনৰ অলপ ভাল আছিলে, বেদান্ত চাৰ আছিলে যে। বদন্দা চা মৃগাংগ চা, অ, তেতিয়া হলোজ বুজি পাইছিলো কিন্তু ভালকে মানে
এ, ফংগ চাই ছেকেণ্ডৰ বৰ ধুনীয়া বজালে, সেই বুলিও।
অ', অ', পাছলে।
অ, কিন্তু প্ৰথমেহে তেওঁ ত, অংকচাৰব লিখি কেতিয় লিখিব দি গোট ক'বা শুই থাকে তেতিয়া আমি ছুটি দিয়া, মই টোপনি যাওঁ।
এ, মই একদম সেইকেইটা ক্লাছত ধুনীয়াকে পাছলে গুচি যাওঁ একদম। টোপনি ধুইব ধুনীয়াকে শুই দিওঁ।
অ, ফ, কি মজা দিন অ'।
একদম আৰু আকৌ ফিজিক মেথৰ ক্লাছ হ'লে একদম ফ, গৈ পেলাই।
উম। আমি পিছফালে বহি লেকচাৰ মাৰি থাকো। আমাক ইংৰাজী ক্লাছত কিমান উঠিছো আমি
ইংৰাজী ক্লাছত।
অ, দুই, তিনি অ, তিনিখন মান মানে যদি থাকে। তাৰপিছত মই উঠি থাকোতে মোক সাঁচি আহে। চিমিটক
সেইয়াই আ, মানে আগতে কিন্তু ফিজিক্সখনত এই, এটা আছিলে।
ইতিয়া এইনকন্তে মেম, হ, কাৰ, ন, ৰোৱি ডহটো।
উম, বৰাক চাই মজা বুজাইছিলে সেইকাৰণেও মজা আছিল দে।
গৰ বুলি কৈ।
মই কৰিলো নহয় একদম। মানে মই আজিলৈকে তেনেকুৱা বুজো যাওঁ। ছাৰেই বনাই বুলি কলো মই মানে যিয়ে হওক আৰু সৰু পৰা বুলি কৈছো আৰু।
সহি তেওঁ কিন্তু, কি মজা মানে, তেওঁ আনধৰ এক্সপ্লেনেশচন বোৰ ভাল লাগে মান যোনটো
অ, একদম মানে মজ কে, বুজি পোৱাকে দি বস্তুটো আৰু মানে আৰু কেনেকে পঢ়াব লাগে মানে জানে মানে। এইবিলাকে নাজানে মানে আমাক কেনেকে পঢ়াব লাগে জান পঢ়াবলে জানে কিন্তু কে, আমাক কেনেকে পঢ়াব লাগে, সেইটো নাজানিছিলে।
চাই আমাৰ মাইণ্ড চছেট টো মতে পঢ়াই দিয়ে।
অ, সেইটো একদম মজাকে সোমাই যায় আৰু।
কিন্তু দুখৰ কথা তেওঁ
সেইয়াই আৰু আমাৰো আমাৰ বেচটো কমপ্লিট কৰি যা'ব লাগিছিলে।
এই টুৱেলভটো এই ভাগ্যয় ভাল এজনে নাপালে।
কুঞজনে অঐ, এইজনে এইজনে এ, ন, তুঞজন।
টাইম, টাইম
উম, অ, টাইম।
অ'।
অহ।
এই নতুন, নতুন ধুনীয়া পঢ়ােনো।
নতুন জনেও ভাল পায় অ, এ, নতুনজন একদম। বিন দাস আছে।
বিন্দাচ পাচ
পছ নিচিনা সেইদিনা মোৰ হেৰি তোমাৰ মানে, তেজপুৰৰ পৰা আহিছিলোঁ। এই তেজপুৰৰ বাহ যে। এতিয়া, এই পেহীহঁতৰ ঘৰতে আছোঁ। তাৰপৰা আহি পেলাই তোমাৰ মানে, নাইমবৰতে ৰখি আছিলোঁ মানে। নিবলৈ আহি আছে আৰু মোক। তাৰপা ছাৰ, ছাৰক পটকে ছাৰক পটকে লগ পালোঁ। তাৰপৰা ছাৰে মাতিলে। মানে, হেৰি অ', এইটো তোমাৰ অনুপম ছাৰ বাৰ্থডে আছিলে। কিবা
অ', অনুপম অ', অনুপম দা অ', অ'।
তাৰপৰা তোমাৰ আহিলে আৰু, তাৰপৰা মোক মাতিছে। তই চোলা এটা চাই দেচোন। কেনেকোৱা লওঁ? তাৰাপা আৰু মই দেখ খালোঁ আৰু এনেকে তেনেকে। বাজেটটো বোলো কওঁক ছাৰ আপোনাৰ কিমান। তাৰপা এনেক তে, দেখালে মেলিলে, তাৰপা গুচছে অ', তাৰপা লৈ মেলি বাহিৰত ওলাই গৈছে, চিগনেচাৰ খাৱ নেকি তই।
ফালি পেলাই, চাৰ নাখাওঁ, নাখাওঁ, খাওঁক আপুনি। আমাৰ তা তাৰপা সেই বুলি কোৱা কাৰণে চাৰে ক'লে অ', নাখাবি। মানে, চাৰে লাজ পাই গ'ল।
খোৱা হেঁতেন তোমাকে মিলাব দিলে হেঁতেন।
অ', সেইটোৱে অ', এই ৰুমাল ধৰা হেঁতেন, ৰুমাল ধৰা হেঁতেন লৈয়ে ল'লে হেঁতেন।
উ, দুটাই মিলাই খাই থাকিলে হেঁতেন।
অ', তাৰপা আকৌ হেৰি, মোৰ মানে বেংকলে যাব লগা আছিলে, বোলো, মোক সেইকনলৈকে লৈ যাওঁক। তাৰপা চাৰে লৈ গ'ল মানে, লৈ গ'ল, একেবাৰে স্কুলৰ আগফালেলেকে লৈ গৈচি গ'ল নহয়। সিফালে স্কুল ছুটি দিছে। তাৰপা মই ধুমা ধুমা আহিছোঁ আৰু।
কণ্ডকচিবোৰ পালা চাগে।
উ, হুম, নাই একদম নাচালোঁৱে মানে, ফুটুৱা এ যে মানুহটো চাৰ। উম, চাৰে কৈছে, ব'ল ৰূপম ছাৰক তই হেপ্পী বাৰ্থডে হেৰি দি থৈ আহিবি। এইবোৰে ঐ, ৱিছ কৰি থৈ আহিবি বৈ। উম, হম, অ'। তাকে। তাৰপা গোটেই ল'ৰা-ছোৱালী আৰু এটাৰ লগত থকা হেতেনো বে বেলেগ কথা।
মই থকা ৰোমান থাকিলে হ'লহেঁতেন।
উম, অ', তেতিয়া একদম মজাকে সোমাই গুচি গ'লোহেঁতেন।
অ', চুচথি, তোমাৰ কিমা, তোমাৰ কাৰণে যে তাৰপা এই মনত আছে নে? ফোনৰ কাৰণে যে ৰখি ৰখি আমি গোটেই পা, হি‌, হি‌, হি, হি, তুমি নোযোৱা, আমিও নাহোঁ।
হি, হি‌, হি, মইও যাব পৰা নাই। তোমালোকেও মই বেয়া পাম বুলি নাই যোৱা।
এয়া মোক চব ৰখি আছে। অহ, অহ। তাৰপা লাষ্টত সেয়া আৰু। উঃ।
এয়া, মই ম'বাইলটো এনে দি থলোগে, তাত স্কুলত।
অ', অ', ফৰ্টিত দিলা।
এয়া, মই বোলোঁ বেয়া পঢ়িম।
অ', পঢ়িবা আৰু, আমাৰ লগ পালা আকৌ তুমি।
উম, হুম, বেয়া পঢ়িম। তাৰ পৰা আৰু মোৰ মন ফেমিলা মানুহকেইটা লগ পাই গ'লোঁ, খটম তাৰপিছত।
তোমালোক এইটোৱে এইটোক খুঁচে, সেইটোৱে সেইটোক খুঁচে ব অ', হয় আকৌ। ক্লাছত দেখোন গোটেই খুঁচা-খুঁচি চলি থাকে।
উম, এই দে। টুৱেলভতে তেনেকুৱা আছিলে, এতিয়া এতিয়াতো আৰু মাধৱদেৱত আছেই।
আৰু ৰোমান হত আছে।
সেইটোৱে। সেইকাৰণে কৈছোঁ তোমাক, সেইকাৰণে কৈছোঁ তোমাকো গুচি আহা বুলি।
মোৰ অ', মোৰ ম', অ', আ' এই, ই আছে, এই মানস আছে মোৰ লগত।
মানস আছে অ', অ'। পাৰিলে মেথচলৈকে গুচি আহা, গোতেইকেইটা।
চুমনো ম' এই কেমিষ্ট্ৰ্ৰীত লৈছে।
সুমন কেমিষ্ট্ৰ্ৰী। উম, ম- ৰো আৰু মজা লাগিব। মেথচ, ফিজিক্স দুইটাই।
মোৰো মেথচ, ফিজিক্স দুইটাই। ‌
হম?
অহ, অ'। হি, মজা লাগিব ক্লাছ কৰি, হি‌‌ হি।
অ' তোমাৰ কি, মাইনৰ মেথচ নি?
অহ।
হা?
অহ, যদি তুমি এতিয়া মাইনৰতে বেছি নম্বৰ পাই যোৱা-
অহ।
তেতিয়া তোমাৰ ম' মেজৰ হৈ গু-
মেজৰ হৈ যাব অ'। তুমি সেইটোত সেইটো- সেইটোৱে কৰা গম পাইছা। মানে, পাৰিলেও ফিজিক্সত কমাই দিয়া।
হম।
তাৰপৰা মেজৰ কৰি লোৱা বস্তুটো। ৰৈ যাব বিন্দাচ। আ' আকৌ লাইফটো ধ্বংস আৰু।
উম, চব লগৰ খিনিক তাতে
এ, তেনেকেই তেনেকেইে ভাল লাগে, তেনেকেই ভাল লাগে।
আৰু আমি কেইটা লগ হমেই।
হমেই বাৰু এনেও।
যি হয় হব লওঁ আমি কি বা এটা এতিয়া পাতিলে বোলে ফেচাৰ্জ পোৱাটো।
উ, এতিয়া এতিয়া এনুৱেল ফাংচনত স্কুলৰ এনুৱেল ফাংচনত যাবা নাই?
পাৰি ক্লাছ অফিচত গুচি গ'লে হল ড্ৰেছতে স্কুল ড্ৰেছতে।
অহ,
কলেজৰ ড্ৰেছত মানে কোৱাটো ভুল হৈছে, ক্লাছৰ লগত কথা এতিয়া কিমান কে ক্লাছ হয়।
সেইটোৱেই কিবা এটা মিলাই মেলি গুচি যাম আৰু।
তেতিয়া এতিয়াতো আৰু ধুনীয়া হ'ব গৈ বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে।
বস্তু আহিছে তাকেতো মানে ধুনীয়া ধুনীয়া এ চি আনিছে বেঞ্চ আনিছে অ বগা বগা একদম পুৰা নেপালৰ পৰা আনিছে এনেুকুৱা তেনেুকুৱা এইবিলাক
অলপ খিনাব লাগিব এইবোৰ বহি বহিবলে অলপ খিনাব লাগিব।
বহিবলে।
খিনাব লাগিব বোলোঁ।
মই আকৌ অকমান শকত হ'ব লাগিব। মখ- নহয় মুখখন মানে মই অলপ ভঙুৱা টাইপৰ চবেই কই।
সঁচাকে তোমাক প্ৰথম দেখোত ভঙুৱা মদাহি নিচিনাই লাগি
চবেই কয় সেইটো মোৰ সেইকাৰণে হেৰি নাই এ, হয়ে মানে তেনেকুৱা লাগেই।
কিন্তু তোমাৰ পিছতে গোটেই চব দৰি ফুৰে। এটা ৰূপা এই চুপীয়াৰ লগৰজনো তোমাকে লাইন দিছিলে। এ, তোমাই দিছিলে চুপ নিজে কৈছে।
কোনে কৈছে?
তাই হণ্ড্ৰেড
সেই নাই কোৱা।
তুমি যে কৈছিলা তাই কাবাৰ হলেও ইয়াত মানে তুমি কৈছিলা যে কোনোবাই তাই কোনোবা হলেও অ, তাই তোমাৰকে কৰিছিলে।
এ, নহয় তোমাক মই সুধি, মই সুধি দিম নে কি তুমি?
তুমি সুধিবা তেতিয়া অ, তোমাৰ তুমি, তুমি নিজৰ, নিজৰ কথা কাকৈ ঘধিবা
নিজৰ কথা কয় আমাৰ ৰুমানক সুধি দিবলৈ ক'লেও দেখোন ৰুমানৰ এতিয়া হেৰি নাই জানো।
ত, মানে মৰে ইল তাৰ কাম, কাম সমাধান হলো নহয়।
তাৰ অ, কামটো সমাধান হ'ল বাৰু তাত।
আহ জোশ দিয় মানেমকদ
যুজ দিয়া মানুহকেইটা বেয়া যুজ দিলো।
পুৰস্কাৰ ল'বও পাহৰিলি নহয়।
পুৰস্কাৰ আমি কেতিয়া লৈছোগে। এইট্টি পাৰ্চেণ্টৰ কিতাপ এ, অৰা আহি গ'ল আকৌ। উম, বেয়া কৰাৰা আছ আহি গ'ল। নো, উপোৱা কেইটা একদম।